হেল্ল! শুনিছো অঁ, কোৱা। ফোনটো কাট খাই গল। মই তোমাক কৈছিলো যে
ফোনটো কাট খাই গল অঁ।
এ মোৰ চুলি সোপা ইমান সৰিছে, কিবা এটা আছে নেকি উপায়? চুলি কমকে সৰা কিবা উপায় আছে নেকি? অঁ।
এ ঘৰতে যে এনেকুৱা কিবা পিয়াজ চিয়াজ পিয়াজ এনেকুৱা পেষ্ট এটা দিব পাৰি, কি কি মই কব পাহৰিলো।
এ মোৰ
পিয়াজ দিয়ে হবলা জেতুকা দিয়ে।
এইবিলাকতো মই মাজে মাজে আগতে দিছিলো এতিয়া মোৰ বৰ ভাগৰ লাগে। মাজে মাজে আগতে মই চাউল ধোৱা পানী সানিছিলো। মাজে মাজে মই পিয়াজৰ কিবা সানিছিলো, আকৌ তোমাৰ মে ঠি গুটি, হা?
তেতিয়া ভাল হৈ আছিলে চাগে?
এ এইবিলাক বস্তু কণ্টিনিউ কৰিব লাগিব ন মোৰ ধৈৰ্য নাই যে গাত দুদিনৰ কৰাৰ পাছত আমনি লাগে।
কৰা তেতিয়া তোমাৰ চুলি সৰা বন্ধ হ'ব সেইবিলাকতে।
ইমান চুলি সৰিছে নহয় মানে মই টপা হোৱা ৰাস্তাতে চুবই নোৱাৰি। চুলে সৰে।
আমাৰো সৰে খালি আমাৰ যেনিবা পানী কাৰণে।
মোৰতো পানীও এতিয়া এইখিনি চলিতে এইখিনি পানীতে মই জন্মৰ পৰা আছো। যিমান বাৰ চুইছো সিমানবাৰ সৰিছে।
এবাৰ কি হল কাকোবা আহিছিলে সিহঁতে আকৌ জেতুকা চেতুকা খুব লগাই।
অঁ।
ময়ো বোলো ময়ো লগাম আৰু বুলি দুইজনী সিদ্ধান্ত কৰি একদম লগালো।
অ'।
লগাই তাই একো নহ'ল মোৰ জ্বৰ হৈ গ'ল নহয়।
অ'।
কিন্তু সেইদিনাখন পুৰা ৰ'দ আছিলে মোৰ কিহৰ কাৰণে নো জ্বৰ হ'ল নেজানো আৰু মানে।
আকৌ এবাৰ কি হ'ল জেঠাইঁতৰ ঘৰলে গ'লো।
অ'।
তাৰপিছত তাই মানে চাই থৈচে আৰু কি সানিম আমি। একে জেতুকা জেতুকা অ', কি জেতুকা নহয়। এই গোলাপ ফুলৰ পাত দি পেলাই মেথি গুটি আৰু হেৰি তোমাৰ
গোলাপ ফুলৰ নে জবা ফুলৰ?
গো-গোলাপ ফুলৰ গোলপীয়াটো পাতলা। তাৰপিছত আৰু তোমাৰ এল'ভেৰা। এল'ভেৰা অৰিজিনেলটো নহয় মানে আচলিতোটো তুমিও জানা। কেনেকুৱা মস্ত মস্ত নাথাকে কিয় এটা একেবাৰে ডাঙৰ এটা সৰু এই আমাক ঘৰৰ বিলাকত থকা ডাঠ সেউজীয়াটো এইটো আচলি এল'ভেৰাটোতো নহয়। ওহো, আচলি এল'ভেৰাটো এই পাতলা সেউজীয়াটো।
উম, সেইটো সেইটো কিনো ডাঠ সেউজীয়াটো?
মানে এল'ভেৰা হয় কিন্তু সেইটো মানে এইবিলাক স্কিনৰ কাৰণে কিবা কাৰণে মানে তেনেকুৱা ন বেয়া নহয়। কিন্তু সেইটো বেছি ভাল মানে তেনেকুৱা, আৰু এইটো খজুৱাই এইটোৱে।
অ'। জেঠাইহঁতৰ ঘৰত মানে ঢেৰ আৰু মই কৈছো নহয় কিমান আছে মানে ঠিক নাই এতি থোপা থুপিকে এগাল আছে এল'ভেৰা।
গোটেই সোপা কাটিলে দুইজনীয়ে একদম গোটেই সোপা কাটি পেলাই একচৰিয়া পেষ্ট উলিয়াইছো দেই তাৰাপা মানে জেলটো।
উম।
পানী কেনেকুৱা খজুৱাইছে।
গোটেই মোৰ চুৰ খজুৱাই মোখ চুখ য'লে মানে বৈ গৈছে তালেকে খজুৱাইছে মানে।
অ', আ।
সেই তেতিয়াৰ পৰা মই এল'ভেৰা ওচৰলৈ যোৱা নাই হ'বলা আও।
মোবাইলটো নিজে নিজে মোবাইলটো গোটেই নিজে নিজে স্ক্ৰীনশ্বট হৈ আছে।
অ'।
সে দিনা এই অলপ দিনৰ আগতে যে মই পেহীহঁতৰ ঘৰলৈ গৈছিলো।
অ'।
তাৰ পিছত আমি মৰিগাঁও যোৱা নাই জানো, পেহীহঁতৰ লগতে। পিংকিবাৰ ওচৰলৈ গৈছিলো। অ, মানে মোক মোক বৰতাহতে প্ৰথম লগ ধৰিলে যে, পেহিহঁতৰ ঘৰলৈ যাওঁ তেজপুৰলৈ, যাবি নে? মই বুলু হ'ব যাম বুলি ক'লো, তাৰপৰা গ'লো, মইতো গম নাপাও। মই ৰাতিও গম পোৱা নাই দেই, কল সিহঁত পিছদিনাখন যে মৰিগাও যাব।
অ।
তাৰ পৰা ৰাতিপুৱা চব উঠিছে, ময়ও উঠিছো, তাৰ পৰা কৈছে জলদি চবেই গা পা ধু, মই ধৈছো আৰু মই বোলো মই ভবা নাই, মই ভাবিছো সিহঁতৰ ঘৰত চাগে, জলদি গা ধুৱে। তাৰপিছত একে দৌৰা- দৌৰিকৈ চবে খোৱা-বোৱাও কৰিছে, ময়ো খাইছো, তাৰপিছত কৈছে ওলা। মই বুলো কৈলৈ যায়, মই সোধাও নাই আৰু ওলাইছো আৰু, চবৰে ড্ৰেছ বিলাক চাই লৈ বোলো, অকণমান ক' ৰবালে দূৰলৈ যাব নেকি! কি বুলি ময়ো একদম মানে জিন্নছ আৰু জোতা এইবিলাক টিচাৰ্ট তেনেকে পিন্ধিলো।
উম।
তাৰ পিছত গৈ থাকোতে গম পাইছো, আমি পিংকিব বা ওচৰলৈ গৈছো মৰিগাঁৱলৈ। তাৰপা, তাত-তাত মানে গৈ পেলাই মই অজি নেল এল'ভেৰাতটো তাত প্ৰথমবাৰ দেখিছো মানে সৰুটো।
অ।
আমি কিছুমান বস্তু কিমান যত্ন কৰি ৰো নেবাচে হয় নে নহয়?
অ।
তাত মালিকনীজনীয়ে মানে আমাৰ পিংকী বাহত ছেকেণ্ড ফ্ল'ৰত থাকে।
অ।
তাতে মানে পিংকি বাহঁতৰ ৰুম খিনি এক লাইন কে বনোৱা আছে আৰু বনোৱা নাই আৰু মানে এ, চাটটোহে ঢালি থোৱা আছে।
উম।
এই চাটতে টায়াৰ দি- দি, তাত বালি ভৰাই- ভৰাই এল'ভেৰা কেনেকুৱা হৈছে, মানে মই কৈছো তাত এটা চকাৰ ভিতৰত নাইকমেও তোমাৰ ষাঠি-পঞ্চাশ জোপা আছে মানে এল'ভেৰা।
অ।
চোৰ কৰি এজোপা নিব মন আছিলে, পেহীয়েও কৈছিলে কৰিম বুলি, কিন্তু ওপৰত চিচি টিভি আছিলে।
অ।
নহ'লে উঘালি লৈ আহিলোহেতেন।
অ।
অ, সেয়া মানে মই দেখি পেলাই ভাবিছোঁ, আমি কিছুমান বস্তু ইমান যত যত্ন কৰো হ'লেও নাবাচে, এ টায়াৰৰ মাজত বালি দি থোৱা আছে, তাতে হৈ গৈছে।
উম।
সেই কিছুমান মানুহৰ হাত বিলাক লক্ষী থাকে যে।
সেইটোৱে।
উম।
ই হেদিনাখন মোক ক'লে হা
উম।
এই কিবা অ, চেণ্ডেলযোৰৰ কথা সুধিলে ক'ত পালে হি, মই কৈছো হেৰি হেৰিয়ত পাইছে হি, এ এখন কি আছিলে? কিবা ৰাজস্থানৰ জেগা গ পাইছে হা, মই তাক ক'লো ৰাজস্থানৰ জেগা অকমান পাইছেহি, চেণ্ডেল, চেণ্ডেলযোৰ যে
অ', অ', অ', অ'।
তাৰিছত, সি মানে মোক ক'লে হা মানে সৰুকে ক'লে যে মই লক্ষী বোলে।
অ'।
তাৰপিছত মই মানে শুনিলোঁ হাঁ, কিন্তু সি সৰুকে কৈছিল। ছিলে ন মই সেই শুধিলো কি ক'লা, মোক কোৱাচোন কি ক'লা, সি কৈছে নকওঁ, হেৰি কি ওপৰত উঠি যাম বোলে মই।
উম। তপা ওপৰত উঠিলা নে কি তুমি, কৈ দিয়া ওপৰত উঠিলা নে কি তুমি?
তাৰপিছত মই বোলো কি ওপৰত উঠিম, তুমি কোৱাচোন?
উম।
তাইছত মই কোৱাচোন- কোৱাচোন বুলি কওঁতে কওঁতে যেনিবা কলেগৈ আৰু
অ'।
আজি আকৌ তাৰ চেনেল যোৰ নলবাৰী পাইছেহি অ'।
কাইলৈ, কাইলেতো নাপায়হি, পৰহিলে মানে আহি যাব চাগে।
উম হ'ব পাৰে।
মোৰ যে পাৰ্চেল সোপা যি সোপা আহি আছে নহয়, মোৰ মূৰতো গৰম হৈ গৈছে দেখি দেখি। মোৰ লাগিছে পইচাটো কেতিয়া সোমাই, পইচা কেতিয়া সোমাই
উম, সেইটোটো মোৰো লাগিছে।
উম। মই এতিয়া, আজি মোৰ, কিবা এটা আহিছ ছিলে মই পঢ়িয়ে নাচালো, ডাইৰে্ট হোৱাটছএপত মানে অপচন থাকে ন কেতিয়া ৰিচিভ কৰিম?
অ'।
মই সেইটো কাৰণে পৰহিলে কৰিম বুলি দিলোঁ। মোৰ বেড টেবুল খনো কাইলে আহিব চাগে।
অ', তুমি সেইখনো দি থোৱা আছে।
অ', এ তোমাৰ, মোৰ লগৰ কেইজনীয়ে এ লিপিকা মানে প্ৰথম যাওঁতে সিহঁতটো হোষ্টেলত আছিলে ন, তাই মানে কিনিব গৈছিল আছিল, মোৰ এতিয়াও ধুনীয়াকে মনত আছে, তাই পাঁচশ কিমান টকা দি পেলাই লৈছিলে মানে পাছৰকে এখন গোটা গুটি কে উলিয়াই দিয়া মোৰ মনত আছে।
উম, সেইটোয়ে, দাম লয়টো
অ', বিশালত লৈছিলে তাই, তাৰপিছত অনলাইন দেখি মই ৰিভিউ চাই ভাল দেখিছোঁ, মই বোলো যিটো বস্তু ভালেই অ', ভালেই যেতিয়া, সেইটো মই এগাল মান পইচা দি কিয় লওঁনো?
তুমি কিমানত অৰ্ডাৰ দিলা?
মোৰ দুশ কিমান, ছিক্সটি ফাইভ নে টুৱেন্টি ছিক্স কিবা তেনেকুৱা
মই তিনিশ এঘাৰ টকাত দিছিলোঁ হ'বলা।
উম।
কিন্তু ইহঁতৰ সঁতত আকৌ তোমাক চাগে মোৰ নিচিনাখন নিচিনাই হ'ব চাগে কত দিছা ফিলিপকাৰ্ড নে? অঁ কোলা মোৰখন আকৌ হেৰি কালাৰ এই যে কাঠৰ কালাৰটোৰ নিচিনা যে
অঁ
সেইটো কালাৰ।
এ মোৰ সেইটো বস্তু ল'বতো কেতিয়াবা লগীয়া আছিলে, কিন্তু মানে পঢ়া টেবুল ধৰিয়ে দিছিলে আৰু কিহৰ কাৰণে সেইখন লৈ দিব তেনেকুৱা নিচিনা হ'ল। কিন্তু মই টেবুলত নপঢ়োয়েই, মই বিচনাতে পৰিলে তাতে লিখো তাতে পঢ়ো তাতে শু
ইয়ালৈ আহি চবত ইয়ালে আহি চবতছে ফাৰ্ষ্ট মই আনিছো হা, কাৰণ মই বিশ ছনাতে পঢ়ো কাৰণে মই বেত কবল চাই ছাই মই আনিলো ত আকৌ মই অনা অলপ দিন পিছতে আনিলে তাৰপিছত এজনী এজনীক এতিয়া চবৰে ঘৰতে আছে।
উম এ নহয় সেইটো বস্তু দৰকাৰী আৰু চবেই সেইটো বস্তু ক'বালৈ যোৱাৰ পিছতহে লয়।
মোৰ মূৰত কিয় আনিছিলে জানো একদম তাৰমানে বিচনত মেনকে পঢ়ি থকা কাৰণে আনিছিলে বাও। আনো বুলি।
মোৰো সেইটো কাৰণে মানে কষ্ট হয়, এই লিখোতে মেলোতে যে বহুত কষ্ট হয় বিচনাত। পেটতটো বিষাই যায় হেচাহ দি লিখোতে লিখোতে হাত চাত বুলি মই যে টেবুলত পঢ়িয়ে নাপালো কিমান কম পঢ়িলো মই টেবুলত নপঢ়ো।
উম, ময়ো নপঢ়ো ত।
সেয়া পঢ়োতে পঢ়োতে দৰ্জা মাৰি টোপনি গুচি যাওঁ।
কেন্দেৰি হেৰীয়ত হা হাইছেকেণ্ডাৰী মেট্ৰিকত মই সেই বিছনাত প ঢ়িয়ে পাছ কৰিলো।
মোৰ মোৰ টেবুলত পঢ়া ৰেকৰ্ডে নাই মই কৈছোঁ নহয়।
মোৰো তেতিয়াও আকৌ মোৰ বেড টেবুল মা হতে এটা কিনিলো বুলি কৈছিলে হা
উম
তেমইতেন তেতিয়া বহুত দাম আছিলে।
উম
ইনোও বস্তুবিলাক প্ৰথম প্ৰথম যেতিয়া ওলাই দাম হয় ন। সেইকাৰণে মই নালাগে বুলি কৈছিলো।
মোৰ আকৌ ঘৰমানুহে সেইবিলাক যেনেকে পঢ় পঢ় আও পঢ়িলেই হ'ল, তেনেকুৱা নিচিনা টেবুল চেবুলো ওচৰতে। এ আৰু ইমান দাম দি পেলাই টেবুল লৈ দিছে, পঢ়িবলৈ তাত নপঢ়িলে আকৌ এক্সট্ৰাকে আকৌ টেবুল লৈ দিব।
উম, মোক দিনে দেউতাই কথা শুনাই থাকে।
উম
তে টেবুল আছে ন।
উম
নকওঁ দে আ বাউ বাউ একে তাইও নপঢ়ে।
এ কম এ পঢ়টোহে জানি কিমান কমফৰ্টেবল লাগে, বি ছনাত পঢ়ি পেলাই কিমান ভাল লাগে।
অকল আমাৰ ইয়াত বাৰখনেহে অকল টেবুলত পঢ়া
অঁ
তাই বোলে আগৰ পৰাই অভ্যাস আছে। তাই মানে কিছুমান আমাত তকে অলপ বেলেগ বেলেগ অভ্যাসবিলাক আছে। এতিয়া আমাৰ চবেই, আমি কোনো দীস্তা পাতত লিখিব নোৱাৰোঁ হা
অ'।
অ', মানে প্ৰিঞ্চিপাল মে'মে মাজে মাজে কয়, যে তোমালোকে দীস্তা পাত আনি ল'ব পৰা, ইমা-আমাক ইমান পেজ লাগি থাকে ন'?
উম।
কিন্তু নোৱাৰোঁ, মই নোৱাৰোঁ লিখিবলৈ। মই সেইটোয়ে, মই সৰুৰ পৰাই মই দীস্তা পাতত লিখিয়ে নাপালোঁ।
উম।
নোৱাৰোঁ।
এ মাজে মাজে এটা চখ লাগে হয় নহয়! কিছুমানক দেখি। লিখিবলে, কিন্তু নোৱাৰি মানে।
মই লি-লিখি চাইছোঁ হা, ফালি যায় মোৰ।
মো-পাতলা থাকে ন' কাগজটো!
সেইটোয়েটো।
সেইটো চখ মোৰ তাপা এই চুনচুনিহঁতে বন